হেল্ল'
অ',
নমস্কাৰ হেল্ল' হয়
হেল্ল' নমস্কাৰ
অ', অ', শুনিছে নহয়
অ', শুনি আছো কব
অ', অ', পোনাৰ লগত মই অলপ ভ্ৰমণৰ বিষয়ে কথা পাতিম বুলি আহ, ভাবিছিলো আপোনাৰ লগত সময় আছেনে
অ', আছে ক'বা
অ', অ', আপুনি এ এনে ভ্ৰমণ কৰি ভাল পায়নে?
আহ, মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ
হয় অ', পুনি এনেনে আ আজিলৈকে আহ ভ্ৰমণ এনে ক'ত ক'ত কৰিছে বাৰু
মই আজিলৈকে বেছিতো ভ্ৰমণ কৰা নাই তথাপিও কিছুমান ঠাই ভ্ৰমণ কৰিছোঁ যেনেকে, শ্বিলং হব পাৰে আ যিহেতু ভূটানো গৈছো তাৰপিছত আৰু আহ দেল্হী গৈছো নেপাল গৈছো কোকৰাঝাৰ মানে বেছিতো যোৱা নাই তথাপিও কিছুমান ঠাই দিছো বাৰু হয়
আপুনি ভ্ৰমণ কৰি অভিজ্ঞতাটো আপোনাৰ কেনেকুৱা পাইছে, সেইবোৰ ঠাই আপুনি ভ্ৰমণ কৰি অ', কেনেকুৱা পাইছে বাৰু
মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ মানে, ভ্ৰমণ কৰিলে আমাৰ থিং বিলাকো চেঞ্জ হয় ভ্ৰমণ কৰিলে বেলেগ বেলেগ কথাবিলাক জানিব পাৰোঁ
হয় হয়
অ', ৰু ভ্ৰমণ কৰি ব ভাল পাইছো মানে ভ্ৰমণ কৰি কোনেনো ভাল নাপায় বাৰু
হয়, হয় সকলোৱে ভাল পায় নহয় জানো আহ আপুনি এনে বিশেষকে
অ', ক'বচোন মানে, আপুনিও ভ্ৰমণ কৰিছেনে?
হয় হয় মই ভ্ৰমণ কৰিছো মই ভ্ৰমণ কৰি ভাল পাওঁ আৰু মই বছৰেকত এনে, তিনি চাৰিবাৰ মান ভ্ৰমণলৈ ওলাও মই একে লগ সমনীয়াৰ লগত আৰু কেতিয়াবা মোৰ নিজৰ আহ পৰি
হয়
লগত আৰু আহ বিশেষকে এতিয়া গ্ৰীষ্মকালীন বন্ধত হয়।
হয়-হয়-হয়-হয় অ বন্ধত কি কিবা কব বিচাৰিছা নেকি?
হ মই আপোনাৰ এইটো ক'ব বিচাৰিছিলোঁ যে আহ বন্ধৰ সময়ত এতিয়া ধৰক গ্ৰীষ্মকালীন বন্ধ। গ্ৰীষ্মকালীন বন্ধ অৰ্থত আমি আহ ভ্ৰমণলৈ ওলাই যাওঁ। অ আৰু ভ্ৰমণ আপোনাৰ আৰু বহুত ধৰণৰ ভ্ৰমণ আছে নহয় জানো, ধৰক তীৰ্থ ভ্ৰমণ আছে আপোনাৰ কিছুমানে তীৰ্থ ভ্ৰমণ কৰি ভাল পায় হয় হয়। আপুনি তিত্ৰম ভ্ৰমণ কৰি ভাল পায়নে?
অ মই এতিয়ালৈকে মানে তীৰ্থ ভ্ৰমণটো কৰা নাই বাৰু। কিন্তু অ যি আমি যি সেইটো এইটো জাগাবা বসবাস কৰো তেন্তে আমাৰ এইটো যি গুৱাহাটীত আছে কামাখ্যা, এইটো যি ফেমাচ মানে জানা জগা ন, তাতে মাত্ৰ গৈছোঁ আৰু ইমান বেছিতো নাজানো বাৰু তীৰ্থ ভ্ৰমণৰ বাবে।
হয় হয় কামাখ্যাটো বহুত আপোনাৰ হয় কওকচোন।
মই মানে তীৰ্থ ভ্ৰমণটো যোৱা নাই মই মানে ফেমিলি ট্ৰিপ বা ফ্ৰেছৰ লগত? সেই বিলাকত গৈছো। কিন্তু তীৰ্থতো যোৱা হোৱা নাই। আপুনি গৈছে নে?
সেই আ আ মই তীৰ্থ ভ্ৰমণ তেনেকে গৈছো বাৰু তেনেকে দুই এটা তীৰ্থ ভ্ৰমণলৈ গৈছোঁ মই। আপোনাৰ অৰুণাচলৰ এই ধৰক আহ উম নামচাই আপোনাৰ গল্ডেন পাগোৰা বুলি এটা বুদ্ধিষ্ট আহ বুদ্ধ এটা আহ কিবা আছে তাৰ পৰা টাৱাংলৈ গৈ তেনেকে এই বুদ্ধ আপোনাৰ মণস্ৰী আছে ত এ তাতো গৈছো আৰু কামাখ্যা আমাৰ মা কামাখ্যা ম লৈ গৈছো। তেনেক গৈছো মই আহ আপোনাৰ ওচৰৰ যিমান তো আমাৰ ওচৰ ৰাজ্যবোৰত যিবোৰ আছে সেইবোৰ
হয় উম উম হয়। আপুনি মানে তীৰ্থ ভ্ৰমণ কৰিও মানে তীৰ্থ ভূমি কৰ ভাল পায় ন, ফেমিলি ট্ৰিপৰ ভ্ৰমণ কৰি ভাল পায়?
বা মই তীৰ্থ ভ্ৰমণলৈ কেতিয়া কেতিয়াবা যাং আৰু ফেমিলি বিশেষকে মই যদি ক'ব যাং মই ফেমিলি এ লগৰ সমনীয়াৰ লগত বেছি ভ্ৰমণ কৰি ভাল পাওঁ জেগা নতুন নতুন ঠাই ফুৰি ভাল পাওঁ। এ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি বেছি ভাল পাওঁ। আ অ আপুনি এনে
উম ক'বচোন।
ঠাই বেছি ভাল পায় ধৰক আ
আপোন
অ ক'বচোন মই হেল্ল'। হেল্ল'।
আপোনাৰ ভাল লাগে।
ক্ষমা কৰিব কিন্তু মই শুনা নাই আ
হেল্ল'
আকৌ এবাৰ ক'বচোন মই শুনা পোৱা নাই নেটৱৰ্কৰ প্ৰব্লেমত। অ' হয় হয় শুনা পাই আছোঁ।
আপুনি এনে বিশেষ প্ৰায় কেনেকুৱা ঠাইত যায়। অ
মই মানে পাহাৰ পৰ্বতবিলাক বেছিকে ভাল পাওঁ আৰু য'ত মানে পানী ন-নদ নদী ইতা যায় কিনে বেছি ভাল পাওঁ আৰু যাতে মই শান্তি পাওঁ সেইটো শান্তি শান্তি লগা জাগাত যায় কিনে বেছিকে ভাল পাওঁ যিহেতু মানুহৰ হাল্লা না থাকে ন' তাত শান্তি থাক সেইবিলাক জাগাত যাই কিনে বেছিকে ভাল পাওঁ আৰু, প্ৰ প্ৰকৃতিৰ লগত জড়িত জাগাত যাই কিনে ভাল পাওঁ হয়, হয় হয়।
হয় হয়।
অ'।
প্ৰকৃতিৰ এ, আ
অ' এ, যিমান ইমানেই কলিতো ভাল নহ'ব পাৰে কিন্তু
কিন্তু মই প্ৰকৃতিৰ লগত ভাল পাওঁ আৰু প্ৰকৃত
অ' হয় হয় হয়, আৰু এনে ধৰ
অ' ভ্ৰমণ কৰিলেতো আপোনাৰ বহুত নানান অভিজ্ঞতা পায় নহয় জানো মানুহে। অ' আপোনাৰ তেনেকুৱা অভি তেনেকুৱা অভিজ্ঞতা অ' ক'ব নেকি অ' মানে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি ধৰক এ, কিছুমান ঠাইৰ আপোনাৰ খোৱা বোৱা লোৱা সেইবোৰ বেলেগ ধৰণৰ থাকে। অ' আপুনি সেইটো জেগাত আপুনি এদজাষ্ট কৰিব লাগিব, ভ্ৰমণ কৰিলে হয়তো আপোনাৰ নিজৰ ঠাইৰ যেনেকুৱা হয় আনটো ঠাইত সেইটো নহ'ব পাৰে। আপোনাৰ তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি।
অ' মই যেতিয়া দিল্লীলৈ গৈছিলোঁ, মানে যি আমি এতে থাকোঁ ন' মানে আমি আসামত থাকোঁ মানে আমাৰ এতিয়া এইটো প্ৰকৃতিৰ যি হয় এইটোতো বহুত ভাল আৰু দেল্লোত কিহৰ মানে পলিলুচোনটো বেছি বা কিবা আৰু তাতে আমি গৈছোঁ আমাৰ বাৰ দিনৰ ট্ৰিপ আছিল তাৰ পিছত আমি তাতে যাই কিনে যিহেতু ফুৰিছোঁ বহুত ফুৰিছোঁ তাতে সাত দিন ফুৰিছোঁ, ফুৰিছোঁ তাৰপিছত আমি, তাতে মানে আমাক মানে তাতে থাকপাটো ইমান টান হৈ গৈছে মানে অলপ ফুৰবা যোৱাতে আমি
হা হয় উশাহ ল'ব পৰা নাই কাৰণ আপুনি নৰ্থ ইষ্টৰ পৰা অ' নৰ্থ ইষ্টত বসবাস কৰা এটা নাগৰিক হিচাপে তাত আপুনি এজাষ্ট কৰিব পৰা নহয়
এদজা অ' আমাৰ আমাৰ শৰীৰে তাতে এদজাষ্ট কৰিব পাৰে নাই তাতে। অ' আমাৰ ফ্ৰেণ্ডচ কেইটাৰ কিছুমানকতো হস্পিতালত মানে ভৰ্তি কৰিব লগা হৈছিল আৰু কিছুমান মানে
উম।
বহুত এক্সপিৰিয়েন্স আছে মানে আমি কেনকে গ আমাৰ প্ৰকৃতি যদি চেঞ্জ হৈ যে আমাৰ এইটো যদি চেঞ্জ হৈ যায় তেন্তে আমি কে মানে আমাৰ শা শৰীৰটোৱে ৰিয়েকচন কৰিব অ' কাম নকৰিব। পাৰে এনেকাও হয় সেইকাৰণে আমি সদায় সতৰ্ক থাকিব লাগে বুলি মানে এটা মানে সেইটো পাইছো আৰু অ', হয়। আমি গৰম পানী খোৱা এইটো চব
হয় হয়। তেনে তেনেকে আপুনি ভ্ৰমণ কৰিলে সেইখিনি বস্তু আপোনাৰ লাগতিয়াল কিছুমান আহ, বস্তু লৈ যাব লাগিব হয়নে নহয়। ঔষধবিলাক লৈ যাব লাগিব কাৰণ আপুনি কমপ্লিটলি নতুন এটা এনভাইৰণমেন্টত যাব এটা। তেনেকুৱা কথা আৰু অ', আৰু সেইপিনি আহ আপুনি এইটো নৰ্থ ইষ্টত থকা নাগৰিক আপনি দেল্হী আপুনি আকৌ মানে কনক্ৰিট নহয় জানো এইপিনে।
হয় হয়। হয়। মানে চেঞ্জ হৈ যায় মানে বদলি যাব ন চ' আমাক বহুত কষ্ট হব সেইকাৰণে আমি আমাৰ লাগতিয়াত লৈ যাব পাৰে যি যিমান পাৰো সিমান লৈ যাৱাই ভা
হয় হয় হয়। আৰু আপোনাৰ এনে ভ্ৰমণ আহ, তেনেকুৱা ডেষ্টিনেশচন ভ্ৰমণ বা সপোনৰ আহ যদি তেনেকুৱা ভ্ৰমণ কৰি ভৱিষ্যতে
হয়।
কলে যাম বুলি ভাবে এনে, কলে ভ্ৰমণ কৰিম বুলি ভাবে?
মই মানে জাষ্ট মানে, সৰু এটা ভ্ৰমণ আছে ভ্ৰমণ কৰিব বিচাৰিছোঁ সেইটো হ'ল মানে শ্বিলঙত। তাকো বাইক লৈ যোৱাৰ কাৰণে আৰু এটা মানে আৰু এটা অলপ মানে, এইটো হৈছে ডাঙৰ তাতে চুইজাৰলেণ্ডত যোৱা। মানে সেইটো এইখিনিয়ে।
ধুনীয়া ঠাই নহয় জানো অ'। ত' আপুনি বাইক চলাই আপুনি ভ্ৰমণ কৰি ভাল পায় নহয় জানো?
হয়। মানে, মোক মানে মোৰ এইটো এইটো সপোন আৰু মানে মই বাইক চলাই কিনে শ্বিলং যা হয় মানে সৰু এটা মানে এইটো
হয় হয় হয়। বাকী আপোনাৰ এনে অসমৰ কোন কোন ঠাই আপুনি ভ্ৰমণ কৰিছে?
যিহেতু মই কৈছো বাৰু ইমান বেছি ঠাই ভ্ৰমণ কৰা নাই, সেইটে ক'লো দেখোন ব
হয় হয় হয় হয়।
হয়।
ছেভেন এইথ জগত ভ্ৰমণ কৰিছো বাব চাগে। আৰু চান্স পালি আৰু ফিউচাৰত যাব বিচাৰো আৰু।
উম উম হুম।
হয়।
আৰু সেই ভ্ৰমণ কৰি আপোনাৰ আহ, যিবোৰ ঠাই ভ্ৰমণ কৰিছে সেইবোৰ ঠাইৰ মান মানুহখিনিৰ যোনটো আপোনোনাৰ
বা যোনটো আপোনাৰ হেৰিতটো থাকে নহয় ত' ইহতৰ অভিজ্ঞতাবোৰ কেনেকুৱা পাইছে? মানুহখিনিয় আপুনি কেনেকুৱা পাইছে? হস্পিটেলিটি বোৰ ভালেই।
হয় মানে, কিছুমান জোগাত ভাল আৰু কিছুমান জেগাত বেয়াও থাকে। মানে সকলোৰেতো ভাব ভাল আৰু বেয়া দিশতো থাকে নহয়। সেইটোৱে জাগাৰো ভাল আৰু বেয়া দিক আছে যিহেতু কিছুমান মানুহ ভালো আছে আৰু কিছুমান মানুহ বেয়া, এনেকুৱা নহয় যে চবেই বেয়া এনেকুৱা নহয় যে চবেই ভাল। এইটো নহ'ব ন' চবেই মানে ইকুৱেল আৰু।
হয় হয় হয়, য'ত ভাল থাকে তাত বেয়াও থাকিব সেইটো আমি নিজে এডজাষ্ট কৰি ল'ব লাগিব নহয় জানো?
হয় হয়।
অ'কে।
অ' ঠিক
অ'।
ঠিক আছে বাৰু আপোনাৰ লগত ভ্ৰমণৰ কথা পাতি ভাল লাগিল। আপোনাৰ পৰাও জানিব পাৰিলোঁ। ভ্ৰমণ কথা আকৌ পাতিম আমি কেতিয়াবা। আৰু আপোনাৰ কেনেকুৱা পালে বাৰু কথা পাতি?
মই বহুত ভাল পাইছোঁ কোনোবাই মানে ভ্ৰমণৰপৰা মানে কথাবিলাক পাতিছে মই যোৱা কথাবিলাক সুধিছে, মই জানা কথাবিলাক সুধিছে, মই কৈ কিনে ভাল লাগিছে। আৰু আপোনাৰ লগত কথা পাতি তেনেও ভাল লাগিছে সেইটো কাৰণে ধন্যবাদ আৰু।
ধন্যবাদ ধন্যবাদ আপোনালৈ থাকিল। ঠিক আছে।
হয়। অ' হ'ব বাৰু।
অ' অ'কে।